হেল্ল',
উম, হেল্ল',
অ, কি কৰিছা।
অ, এনেই আছো মোৰ ভইচটো আহিছেনে ভাল কৰি শুনা পাইছেনে।
অ- অ ভইচটো শুনিছো বাৰু।
অ, পিছে কি কৰি আছা।
এই এনে বহি আছিলো ৰবা তাকে কি কৰি আছা বুলি মই
পিছে ভাত চাত খালে নাই - নাই
চাৰ
অ - অ খাইছো - খাইছো।
আহ, আজি এ এনেই দালি বনাইছিলে।
অ - অ।
মইতো এই আজি মাছ আছিল।
অ'।
হেল্ল' এই মাছ আছিল অলপ, মাছ আনিছিল তই মাছেদি খালো অ' বাকী আৰু তোমালোকৰ ফালে গৰম কেনে দি আছে
এ বহুত গৰম নকবা বতৰটো চোন। ধৰিবই নোৱাৰে, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে। এইকেইদিন মানে ৱেদাৰটো ঠিক নাই।
উম' ঠিক বলা মানে হঠাৎ
উম এনেকুৱা বত ৰ হলে বহুতৰে বেমাৰ হৈ যায়।
মানে সেইটোোৱে হঠাৎ মানে ৰ'দ দিয়ে, হঠাৎ বৰষুণে এইকেইদিন চালাই সদায় সদায় দি আ কালি হঠাৎ বৰষুণ দি দিলো আকৌ অকনমান টাইমৰ কাৰণে আকৌ আজি পৰা দিনতটো ৰ'দ।
কালিতো ৰ'দো দি আছিলে, বৰষুণো দি আছিলে দুইটাই।
সেইটোৱে মানে সেইটোয়ে কালি দিনটো। পুৰা ৰ'দ দিলে তাৰপিছত গধূলি আমত অকনমান বৰষুণ দি দিছে। সেইটোৱে আৰু মানে পৰি বতৰ চতৰ একদম বেয়া হৈ গৈছে চাৰিওফালৰ
তাকেতো।
বাকী আৰু তোমাৰ কি বেমাৰ হৈছে নে কিবা বেমাৰ, বেমাৰ অনুভৱ যেন হৈ আছে।
অ' এ মোৰ ভইচটো কাৰণ অলপ বৰষুণ দিজিলো ব এবাৰ বৰষুণ দিয়ে ৰ'দ দিয়ে। এ সেইটোৰ কাৰণে আৰু বহুতকে শুনি আছো এইকেইদিন চবৰে চৰ্দি, কাহ, চৰ্দি, কাহ।
এইেইটো ঠিকে।
ভাপি যাই তোমাৰতটো ঠিকে আছে বেমাৰ- চেমাৰতো হোৱা নাই।
নাই-নাই।
উম।
মোৰ অলপ সেয়া অলপ গাটো ভাল নহয় মানে অলপ মানে বেলেগ কাৰণে।
অহ। বতৰে এনেকুৱা নি এতিয়া বৰ্তমান বাহিৰতো বোলে বহুত গৰম। বোলে হৈ আছে কিছুমান কিবা কিবি। আহ পুৰা বিঘলি গৈছে নহয়।
সেইটোয়ে মানে আজিকালি মানে কি হৈছে জানা এই জলবায়ুতটো যে আছে। জলবায়ুটো একদম পৰিৱৰ্তন হৈ গৈছে। মানে চাৰিওফালে একদম মানে। সেইটো চাৰিওফালে একদম গৰম-গৰম, বতৰটো পুৰা গৰম হৈ গ'ল আৰু ইফালে এনেকুৱা।
আৰু চাবাচোন ইমান গৰম দিলে পুৰা গৰমে দি থাকে আৰু এনেকুৱা। এনেকা গৰম দিয়ে মানে উহা লবাও কষ্ট হৈ যায়।
সেইটোৱে মানে একদম। মানে বুজি কি হৈছে জানা আজিকালি মানুহবোৰে চাৰিওফালে যে এইয়া গছ-গছনি যে কাটি আছে। তাৰপিছত পৰিৱেশটো যে প্ৰদূষণ কৰি দিলে এতিয়া কি হৈ আছে। লাহে লাহে পৃথিৱীৰ উচ্চতাটো গৰম মানে পৃথিৱীতটো একদম গৰম হৈ গ'ল।
উম'। ইমান গৰমতটো হ'বই, গছ শ-গছনি নহ'লে ইমান গছ কাটছে।
সেইটোয়ে ইমান গৰম হৈ গ'ল তো সেইটো কাৰণে আৰু লাহে লাহে আৰু সেইটোয়ে মানুহে অলপ আগতে যিমান ভাবিছিলে, এনে গয় এনে, এনে আকলতে সকলোৱে চব আমাৰ গছ-গছনি কাটে। ত' সেইটো কাৰণে এতিয়া এনেকুৱা পিছে তোমালোকৰ ফালে গৰম কোৱা।
হা বোলো মানুহ বিলাকে গছ ৰুব কাটিয়ে থাকে না সেইকাৰণেতো এই অৱস্থা হৈছে
সেইটোৱে আৰু এতিয়া আৰু উপায় নাই আৰু
উ কিবা কৈ আছিলা বোলো
মানে আজিকালি দেখা বলা দেখা পাইছাই তোমালোকৰ ফালে একে গছ গছনি আছে নে নাই আগৰ দৰে
আছে আছে কিন্তু তথাপিও অলপ থাক গৰম আছে মানুহবিলাক কাটিয়ে দিয়ে নহয় অলপ ৰাখে আৰু প জাক ঠাণ্ডাতে গছে হে বেছি নাই
মানে সেইটোৱে কথাটো ক'ব বিচাৰ আৰু মানে আগতে চাৰিওফালে গছ গছনি আছিল ডাঙৰ ডাঙৰ ত তেতিয়া সেনেকে মানে ভাল আছে ছিল মানে চাৰিওফালে পুৰা ঠাণ্ডা বতাহ এই বিয়পি পৰিছিল একদম মানে মানে বতৰটো ভাল আছিল উপকুল আছিল আমাৰ ঠাই শিকিবৰ কাৰণে কিন্তু আজিকালি মানে চাৰিফালে গছ গছনি কাটি কেনে মানুহে উৎপাত একদম গছ গছনি বনাঞ্চল ধ্বংস কৰি কেনে একদম নতুন ঘৰ কিবা ক ব শ্বপিং মল এক কিবা কিবি উ মানে কিবা কিবি নতুন নতুন বস্তু বনাই আছে দেখাই পালা সেইটো কাৰণে আৰু লাহে লাহে এতিয়া সমস্যা সৃষ্টি
এইগিলে জলবায়ুত প্ৰভাৱ প্ৰভাৱ পৰিছে জলবায়ুত এতিয়া অৱশ্যে বতৰক দুখ দিও লাভ নাই ন
উম উম ঠিকেই ক'লা তুমি আৰু এয়াত দেখা পাই আছা এতিয়া প্ৰদূষণ ইমান প্ৰদূষণ আৰু মানুহ বোলে ইমান চাৰিওফালে তেৰা কৰি দিছে আমাৰ পৃথিৱীটো একদম য'তে পাওঁ ত'তে কওঁ লেতেৰাই লেতেৰা আৱৰ্জনা সেটোৱেতো চবতে আৱৰ্জনা পেলাই আছে পানীত হওক তাৰপিছত মাটিত পেলাই দিয়ে এনেক এনেকে হলচোন পূৰা একদম পৰিৱেশটো একদম বিনষ্ট হৈ যাব
অ মানুহ বিলাকে ৰাস্তাত খোজকাঢ়ি যায় যে প্লাষ্টিক এইবিলাক পেলাই যায় তো এনেকুৱা হবই বাৰু
সেইটোয়ে বেয়া লাগে আৰু কি কৰো আৰু
উম আৰু এজন দুজনে কৰিলে নহব ন সকলোৱে যদি মিলি কেনে কৰে তেতিয়াহে হ'ব
উম সেইটোয়ে
উম
বাকী চাও কি হয় কেইদিন এতিয়াাতো আমি মানুহবোৰেতো এতিয়া সেইটোয়ে আৰু মানুহবোৰে মেইনলি কব লগা গ'লে এতিয়া যদি মানুহবোৰে কোৱা
উম আৰু বোলো এতিয়া এতিয়াতো মেইন গৰম নাইয়ে হোৱা জুলাই মাহ এই আগষ্ট কষ্ট মানত চাবাচোন বহুত গৰম হয় যেতিয়া ঠাণ্ডা পৰাৰ চিজন আহিব খোজে তেতিয়াাহ'লে অকণমান বেছি বেছি গৰম হয় নটিচ কৰিছা নে তুমি
অ অ মানে তুমি ভালকে কথাটো ঠিকে ক'লা আজিৰ পৰা প্ৰায় তিনি চাৰি পাঁচ বছৰ আগত এইখিনি টাইমত বৰষুণ দিছিল বহুত ধাৰাষাৰ বৰষুণ
অ অ বৰষুণ তেতিয়া পুৰা টিং চিং উৰি লৈ যোৱা টাইপৰ হৈ আছিলে তেতিয়া
পুৰা বতাহ বৰষুণ একদম আমৰ ছিজনত আম যেতিয়া হয় আমৰ সময়ত এইখিন বহুত বহুত বৰষুণ আছিল আগতে মোৰ মনত আছে কিন্তু বৰ্তমান বৰষু শুনা নাই মাজতে কেতিয়াবা একবাৰ বৰষুণ দি অলপ
এইবাৰ তুমি বৰষুণতটো এইবাৰ বহুত আগ আগতিয়াকে দিছে যাবাচোন আৰু এনেকুৱা লাগছে গৰমতটো বহুত জলদি আহিছে এইবাৰ।
উম সেইটোৱে।
হ কি কবা আৰু বতৰৰ মহিমা।
উম ঠিকে সেনেকুৱা আৰু লাহে লাহে আমি আৰু এইবোৰৰ ওপৰত আৰু অধিক যত্ন যদি লও তেতিয়াহ'লে ভাল হ'ব।
ভাল হ'ব উম। সদায় সেয়ে এটা দুটাকৈ হলেও যদি গছ পুলি ৰোৱা যায় তেতিয়া অলপমান। বাৰু ভাল হব পাৰে পৰিৱেশটো।
ছ' সকলোৱে ৰুব লাগিব সেই বোলে এজনে ৰুই আছে ইফালে বা কাটা সংখ্যা বা কিমান। কব নোৱাৰি ন।
সেইটোয়ে মানে এতিয়া মানে মেইন কথা হ'ল আমি যদি সকলোৱে মিলি যদি গছ গছনি আকৌ যদি ৰোৱা আৰম্ভ কৰো তাৰ পিছত যতে ততে আৱৰ্জাই যদি নেপেলাও প্ৰদূশন যদি আমি কমাই দিও তেতিয়া হলে লাহে লাহে আকৌ বতৰ সমূহ ঠিক হৈ যাব নহলেতো আৰু দেখা পাই আজিকালি শুনিছা নে শুনা নাই তুমি কথাটো মই গম নাপাও এই এন্টাৰ্কটিকা যে আছে ট্ৰিকাৰ
অ অ অ শুনিছো শুনিছো আজি কালি এইবিলাক নিউজ আহি থাকে না।
উম ত' সেইটোয়ে এনেকুৱা হলে চোন বিতং সমস্যা হৈ যাব ভৱিষ্যত।
অ আৰু সেনেকুৱা কাৰণেতো কিমান কি বানপানীও হৈ যায় ন কিছুমান জাগাত বৰফ গলি আছে গৰমেই ইমান টেম্পেচাৰ ইমান।
সেইটোৱেই ইমান বাঢ়ি বাঢ়ি লাহ লাহে
উম আমাৰ ইয়াতটো অলপ কমেই কব গ'লে বাহিৰৰ এফালটোে আৰু বেছিয়ে গৰম।
সেইটোয়ে আমাৰ ইয়াতেটো অলপ ক'ব লগা গ'লে তথাপিও অলপ গছ গছনি অলপ চলপ আছে। কিন্তু আমাৰ এইখিনি নৰ্থ ইষ্টৰ পৰা বেলেগ ফালে যদি যোৱা তাতে একদম মানে গছ গছনি একদমেই নাই এনেকুৱা কব পৰা যায়।
আৰু ইফালে মেঘালয় চাইডেতো অলপমান ভালে বাৰু গছ
মই এইটোয়ে ক'লো, মানে আমাৰ নৰ্থ-ইষ্টটো অলপ ঠিক থাকে, মেঘালয়টো লাহে-লাহে তাতো অলপ সময় তাতো পাঁচ-দহ বছৰ পিছত তাতো অলপ গৰম আহি যাব।
গৰম আহিব, তেতিয়াহ'লে ইয়াতেতো বেছি গৰম হ'ব তেতিয়াহলে ভাবি চাব গ'লে।
সেইটোৱে মানে, আৰু ভৱিষ্যতৰো মই সেইটোয়ে চিন্তা কৰো। ইমান যদি গৰম হয় মানৱিক। কেম মিচোন ইয়াতে চহৰত থাকিবই নোৱাৰিম।
থাকা বাৰু থাকা মুস্কিলে হৈ গৈছে ক'ব গ'লে, এতিয়াই এনেকুৱা গৰম। ঘৰৰ পৰা ওলাইয়ে যাব নোৱাৰাচোন, ইমান ৰ'দ। দিলে কিমান মানুহ মাথা ঘূৰাই পৰি আছে গৰমৰ কাৰণে।
সেইয়াই আৰু সেইটো মানে লাহেকে আমি এতিয়া গুৰুত্ব দিব লাগিব যাতে আমি মই সেইটোয়ে কলো, তোমাক যিমান পাৰা গুৰুত্ব দিবা এনেকুৱা মানে।
অ' গুৰত্ব লব লাগব।
সেইটোৱে আৰু।
উম, কি কবা আৰু? এতিয়া সকলোৱে মিলি কেনে কৰলে বস্তুটো বেছি ভাল হয়।
উম সেইটোয়ে, লাহে লাহে আৰু সেইটোয়ে যিমান পাৰো ইমান গুৰুত্ব যদি
অহ', অহ' সেইকাৰণে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা, গছ পুলি ৰুোৱা।
উম' মইতো আমাৰ ইফালে সদায় ৰুই এই আছো।
। আমাৰ ইফালে ৰুও বাৰু, মইতো ফুল গছ ভাল পাওঁ সেইকাৰণে ফুলবিলাকে ৰুই থাকো বেছিভাগ।
উম' সেইটোৱে। সেইটোয়ে মানে এনেকে আৰু মানুহবোৰক আমি আমাৰ বন্ধুবোৰক যদি আমি ক'ব লাগে এনেকুৱা গছ গছনি ৰুবৰ কথা কথা, সকলোকে আমি মানে আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাক কলে মানে ভাল আৰু আমিও পাৰিলে মানে সদায় সদায় এটা এটা যদি গছ ৰুই দিওঁ। নিজে নিজে আমাৰ এইখিনি ভাল, আমাৰ কাৰণেও ভাল আৰু আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণেও ভাল।
ভৱিষ্যতৰ কাৰণেও ভাল, উম।
উম' সেইটোৱে। মানে তুমি ইতা বৰ্তমান বৰ্তমান দেখা পায়, তুমি নাজানো কিবা নিউজ-নিউজত পাইছে চাগে। ইউৰোপত আজিকালি একদম গৰমৰ মানে সীমা একদম
অহ' বহুত কিন্তু তাতে অলপমান এ, আমাৰ ইয়াতে যিমান চেলচিয়াছ চেলচিয়াছ তাতেতো অলপ কম তথাপিওঁ তাতে গৰমতটো বহুত মানে, বেছি তাতে লাগে।
মানে এনেকুৱাই। মানে এইটো ক'ব বিচাৰো মই মানে ইয়াত আগতে মানে ইউৰোপত এনেকুৱা গৰম মানে নাছিলে, কিন্তু তাতেই এতিয়া যদি ইমান গৰম হৈ গ'ল। ভাবিলা জল, ভাবিলা জল জলবায়ু কেনেকুৱা পৰিৱৰ্তন হৈছে।
বহুত পৰিৱৰ্তন হৈছে ক'ব নোৱাৰা।
মানে সেইটোয়ে মই কলোঁ, মানে আজিকালি নিজে জলবায়ুটো কেনেকে পৰিৱৰ্তন হৈ গ'লে, ইতা ইমান হঠাৎ মানে আগতে তাতে কঢ়িয়াওঁ এনেকুৱা গৰম বোৰ অনুভৱ হোৱাই নাছিল। প্ৰথমবাৰ বোলে, এনেকুৱা গৰম বোলে অনুভৱ হৈছে।
ঠিক কৈছা ইতা ইমান এটা, বেমাৰ আজাৰো বহুত হয়।
শুনি আছে নহয় নে, কিবা হৈ আছে সচটো ডাবল ডাবল আহি আছে বা
অহ' সেনেকুৱা ঠিকে দিয়া। উম' আহিছে নে নাই ভইচটো মোৰ।
অহ' এতিয়া আহিছে, তেতিয়া কিবা ডাবুল-ডাবুল আহিছে।
উম'। ই কিবা শব্দ । মই মানে চাহ, মানে চাহ ইমান নাখাওঁ মানে।
অহ' মইতো চাহ খাই ভাল পাওঁ চাহ না ভালে মোৰ মথা ই কৰে।
অহ' ঠিকে। ভালে পিছে।